কি কৰি আছে বাইদেউ, অ কি কৰি আছে।
এ টিভি চাই আছিলো।
অঁ। চাহ তাহ খালে।
উম খালো।
অঁ মই এই জাষ্ট খাই হ'ল। ৰাতি একে বৰ ভাগৰ লাগিছে ৰ'ব। আজি আমি বস্তু এটা আনিছো।
কি বস্তু বা।
গাহৰি পোৱালি দুটা আনিছো।
অঁ ভালে। থৈছা। গাহৰি পুহিবা এইবা
নোপোহো, এই মানুহ এঘৰক দিম। মানুহে আমাৰ গাওঁ জেগাত গা দিয়ে যে, সেইটো নকৰো বাৰু। কিন্তু এই ট্ৰাইবেল মানুহ এঘৰত দিম মানে, তাকে আজি আমি হেৰিয়ত গলো, ছয় বজাৰত গলো আজি সোমবাৰ বজাৰ নে আামচৰি বজাৰত গলো, গৈ পেলাই গাহৰি পোৱালিটা কিনি আনিলো। আগতে এটা গাহৰিত আপোনাৰ উন্নৈচ দুইহেজাৰ ট দুহেজাৰ টকা, এত মানে আজি প্ৰায় চাৰি বছৰ আগত, গম পাইছেনে?
এই সৰুকেইতা যে
অ', সৰুগে, এতিয়া আপোনাৰ এটা এটা গাহৰিত চাৰি হেজ সাতশকে লৈছে গম পাইছে।
অ', লৰা আকৌ, আমাৰ হে মানুহ এজনে কিনি আনিছিলে নহয়। আমাৰ ওচৰৰ মানুহ এজনীয়ে আনি‌ পেলাই এঘৰত দিছিলে। দাৰ্জত পাঁচ হোজাৰকে লৈছিলে, এটা গাহৰিত পাঁচ হেজাৰকে লৈছিলে, অ', সেইকেইটা অলপমান ভা ভাল শকত আবত আছিল আৰু পোৱালি কেইটা।
অ' অ'
ইমান ডাঙৰ শকত আবত আছিলে, তাৰপিছত পাঁচ হাজাৰ কে সেয়া আনি পেলাই এঘৰ মানুহৰ ঘৰত দিলে, দি পেলাই সিহঁত তাৰপৰা সেয়া ট্ৰাইবেল মানুহ যে হা এ-হেৰি খোৱালে এ, গুদা আৰু যুগুলি খুৱাল
যুগুলি খুৱাই অ'।
উম। খোৱাই এতিয়া ডাঙৰ হৈছে। তাতে বোলে।
অ, তাৰছত এতিয়া মানে অকণ বাৰিষা ব ক গাহৰি আকৌ লেতেৰা বোকা সিহঁতে থাকে হয়। মানে আমি মানে তাত মানুহে ঘৰত কৈ থৈছিলো আমি এবাৰ গৈছিলো ফুৰিবলে যাওঁতে গাহৰি কেইজনী মানে দুজনী গাহৰি আ ছিলে গাভিনী পৰিছিলে। তেতিয়া মানে আমি কৈছিলো যে এইবাৰ কিন্তু আমাক পোৱালি দুটা নিম দেই আপোনালোকৰ এনেকে কলো। পিছে হেৰি কৰিব দিয়া জগিলে আমি খবৰ দিম। লোকে লৈ যাব। এতিয়া আমাৰ জৰকাৰ কাৰণে মাজত হ'লেই আজি। মাহে সজাগ কৰিকেইটা জগা। কিন্তু, আমি আনিবলৈ যাব পৰা নাই। ডাঙৰ হৈছে, অইন নিচিনা হোৱাহেতেন ডাঙৰ হৈছে। তেওঁৰ নিচিনা মানুহ হোৱা হ'লে পইচা আও অকমান বেছিকে ল'লে হয়। মানে তেওঁলোকক আমি আগতীয়াকে কিবা এটা দি থৈছে। ছিলো যে সেইকাৰণে মানে তেওঁলোকে অকণ কমাই কৰি ধৰি দিয়ে। চিনাকি মানুহ আও। সেইকাৰণে কমাই দিলে, গাড়ী এখন লৈ গৈছো আৰু যি ঘৰ মানুহে পুহিব সেইঘৰৰ গিৰিয়েক ঘৈণীয়েক দুয়োটা গৈছে, গৈ পেলাই আৰু গাহৰিকেইটা আনি তেওঁলোকক চমজাই থৈ আহি, সেই ব বু ৰাতিপুৱা বেলাই ছলো মানুহ ঘৰতে আমি ভাত-চাত খালো। খাই কৰি লৈ আও অকণ বজ যাৰ ফালে গ'ল। লাই কৰি, আমচৰি বজাৰত বহু দিনৰ আগত দে যোৱা। যোৱাই নাই সেই বজাৰ ওচ ওচৰতে মানুহ ঘৰ।
উম, উম।
। বেলা প্ৰায় আপোনাৰ তিনটা মানেই বাজিলে।
উম, আমচৈ বজাৰৰ ফালে সেইবিলাক হেৰি-চেৰী পোৱা যায় ন, এই ৰঙালাও বিলাক যে, মিঠা-মিঠা ৰঙালাও, অ', অ'।
হেৰি ৰঙালাও, কি মানে, ৰঙালাও মানে
তাৰপিছত কলৰডিল বিলাক, সৰু-সৰু যে কলৰডিল, অ', আকৌ হেৰি হালধী, গাঁজ টেঙা, কেঁচা হালধি, অ', মই এবাৰ মানে দেখিছিলোঁ, বজাৰখন আমাৰ হেৰি, ফুৰিব গৈছিল হবলা। এয়া, হেৰি মানুহে আছিলে।
উম।
ফুৰিব যাওঁতে সেয়া দেখিছিলোঁ। বোলে এই জেগা খিনি ছোৱালী এজনী আনিছিলে, আমি সেফালৰ পায়। কাৰ্বি মানুহ আৰু। ছোৱালীজনী আমাৰ এইডোখৰতে আছিলে অ'। সেই তাহাতৰ ঘৰত যাওঁতে দেখিছিলো, গজা
এয়া লোলাক বাঁহৰ গাজতকে সিহঁতক পাহাৰীয়া গাজটো খাই বেছি ভাল লাগে। গম পাইছেনে, কিবা দেখিওঁ ভাল লাগে আপোনাৰ, খাইওঁ ভাল লাগে, আনিছো গাজ টেঙা তিনিটা হেৰি কৰি, সৰু সৰু।
বনালোহি।
ম তেনেকে গাজ টেঙা আচাৰ বনাওঁ, কিন্তু টো মানে কম বনাওঁ আমি কি কৰো, তোমাৰ ৰুটিত পেলাই থৈ দিওঁ, থৈ দি যেতিয়া টেঙা টেঙা হয় টেঙা হয় যে
অ' টেঙা দি থ পঠাক
অ' ঠেকেৰা টেঙা দিওঁ ঠেকে চকা টেঙা দিওঁ অ' ঠেকেৰা টেঙা দিওঁ, দি পেলাই হেৰি হয়। কি বুলি কয়, এতিয়া অ' গেলাওঁ থৈ দিব লাগে অ' চেপি চেপি তাৰপাছত আৰু সেই কেতিয়াবা কঁঠাল গুটিৰ লগত বা দালিত দি এ মজা লাগে খাই।
এ মই আকৌ সেইটো খাই বেয়া পাওঁ দিয়া। মই সেই যোৱা ৱা বছৰ বনাইছিলো নহয় আছে তেনেকে কে মই খাবলৈ গোন্ধটো কিবা বেয়া পাওঁ আচাৰ বনালে। সেই টেঙা হোৱাৰ পিছত চে পি পেলাই মই ৰ'দত দিওঁ দুই তিনিদিন। দুই তিনদিন ৰ'দত দি খুব তাত অ', অ' শুকালে তেতিয়া আচাৰ বনাই পেলাই থৈ দিওঁ। আচাৰটো খাব ভাল পাওঁ, এই গাজ টেঙাটো খাব বেয়া পাওঁ।
টেঙা আচাৰ টো খাই ভাল লাগে আপোনাৰ কিন্তু মানে আমি সেইটো এটা জুতি ল'বৰ কাৰণে সেইটো
অ' সেই মই বেয়া পাওঁ, আমাৰ ইহঁতৰ কেইজনী ভাল পায়।
হয়, মাছৰ টেঙা বনালেও দিব পাৰি
উম, উম গোন্ধটোৱে বেয়া পাওঁ যে?
মই যে আকৌ গাজ টেঙা গোন্ধটোতে খাওঁ খাওঁ লাগে।
অ' ভাল পোৱা
ভাল পাওঁ, গা গোন্ধটো খুব ভাল পাওঁ, তাৰপাছতে অ' বেয়া পাই ন? চবৰে হেৰিবিলাক আচলতে এই ৰঙালাও বুলি কওঁতে আপুনি আমাৰ সৰু সৰু যে দীঘিলা দীঘিলা ৰঙলাও কি তা, পাহাৰীয়া ৰঙালাও বুলি কয়
উম।
অ' সেইকেইটা বৰ ধুনীয়া মিঠা সেইকেইটা মিঠা বৰ ধুনীয়াকে খাব লম বৰ ধুনীয়া উম, অ'। গুটি ক'ম অ'।
মানে পাহাৰীয়া কেইজনীয়ে যিখিনি বস্তু ৰাখে ভালেই ৰাখে বাৰু। সিহঁতে, মানে ঢেৰ ওলাইছে আৰু কিবা কিবি সেখন।
অ' সিহঁতে একে বহুত বেচে নহয় তিতা এই ফুল বিলাক যে।
ফুল বিলাক অ'।
ছে আ কৌ শুকান জলকীয়া বেছ যে শুকান জলকীয়া ফিৰিঙি জলকীয়াটো যে কেইটামান কৰি। গৈ বেচে। শুকান মাছো বেচে উম তাৰপিছত আৰু কচু কেইটামান যে আনে পাহৰীয়াসপা সপাই ইমান ধুনীয়া লাগে। তে নহয়। হা অ' এই শনিবাৰ বজাত আমাৰ। সেনে এটা হয়। শনিবাৰৰ দিনা সিখন বজাত। সিহঁতে আনে মই গলে আনো আৰু। খাই বৰ ধুনীয়া একে বৰ কষ্ট। চুকেইটাও বৰ ধুনীয়া।
বৰ ধুনীয়া বৰ ধুনীয়া আমাৰ
গতাও ভাত মাহত। ওল কচু আনে উম।
শনিবাৰ বজাত কেইজনীমান আহে তাৰ পৰা আমচুৱপ
অহ অহ
সদায় আহে সেইজনিনী শনিবাৰ বজাত আহেয়ে
অ' এ সেইকেইজনীয়ে ঘূৰি ফুৰে দিয়া সেইকেইজনীয়ে অ সিদিনাখন মই বাৰ পুজাত গৈছিলো আমাৰ মানে ঘৰলৈ যাওঁতে বাৰ পূজিয় বজাৰ বহি আছি অ খানতে দেখিছো সেই সিহঁতে হেৰি কৰি আছে। বেছি আছে উম কেইজানী ঘূৰি স
টো ব্যৱসায় এতিয়া দিয়ে নহক বাকে কৰি মেলি চলি আছে। ন কিবা এটাটো কৰিব লাগিব হয় এতিয়া আৰু আমাৰ আমাৰ এই লোকেল জেগাৰ বস্তু বিলাকতে সে পাহাৰীয়া বস্তুলাক খাব ভাল হে
অ' ভাল তাত যে পানী চানী নহয়। যে পানীটো নহয় যে ইমান পাহাৰৰ ওপৰত সেইকাৰণে বস্তুবিলাক খাবলৈ ভাল।
হয় এতিয়া ভাত আজি কি বনাব।
ভাত আজি কি বনাওঁ এতিয়া ভাবি আছো তাকে বনাবলৈ যাওঁ হে। যাবলৈ পোৱা নাই তাকে ভাবিছো ৰুটিকে খাওঁ নেকি? মই আকৌ বেছিভাগ ৰুটিহে খাওঁ ৰাতি।
নাই ৰাতি ৰুতিটোয়ে খাব লাগে মানুহে, খাব লৈ ভাল
দিনতে ভাত কেইটামান থৈ দিওঁ, এ-এ খাই আৰু তাৰপিছত ভাজি অলপ বনাওঁ ৰুটি বনাওঁ, তেনেক খাওঁ তাই ভাজিসৈতে ভাতকেইটা খাই এওঁ
ৰঙলাউ আছে যদি একে ধুনীয়াক কে ৰঙালাওৰ চবজি, ৰঙালাও
অ', ৰঙালাও খাই ভাল পাওঁ, কিন্তু অনাহে নাই ই, এইকেইদিন বজ
নাই, অ', নাই যোৱা অ', আপোনালোকৰ বজাৰ কিমান দূৰ ওচৰৰ পৰা?
আমাৰ বজাৰ ইমান দূৰ নহয় কিন্তু এতিয়া আমাৰ সেয়া বজাৰ শনিবাৰেহে বহে ন। চাৰিআলিত বাৰু সদায় বহে, এ আমাৰ ওচৰতে গছ এজোপা আছে, গছজোপাৰ তলতে মানে গান্ধী ভৱনটো যে গান্ধী ভৱনৰ ওচ ওচৰতে ব এই সদায় বেছি থাকে যে।
অ' বাট বজাৰ, অ' অ' ভাল সেনেকুৱা বাট বজাৰ এখন হ'ব লাগে, চব ওলাই ন সেইটো বজাৰত চব ওলাই নে?
অ' ওলাই, এ মাছ নোলায় আৰু কেতিয়াবা কা ঠাণ্ডা দিনত ওলাই মাছ। ধুই এনেই এতিয়া একদিন নোলাই। মাছতো এনে আমাৰ মায় জা বুলি কয়।
অ' উম
তাত মানে ডেইলি আৰু এখন ডেইলি বজাৰ।
অ' অ'
চব বস্তুত পোৱা যায় আৰু তাতে। দিন নাই দিনত অহ ৰাতিপুৱাৰ পৰা বহে সন্ধিয়া আঠটা নটালৈকে দেইলি উম উম ৰাতিপুৱা পাঁচটা মানত মাছ পোৱা যায়।
অ' অ' বাৰু ঠিকে আছে দিয়ক মোৰ এই কাম অলপ আছে শুনিছে হেল্ল' মোক কাম অলপ আছে আপোনাক
হ'ব দিয়া হ'ব দিয়া অ'।